অ শুনিছা হেল্ল' হেল্ল' হেল্ল' অ শুনিছা ন অ তুমি আহি পালা ঘৰত
অ পালো পালো মই ধৰ ফেৰিটামৰত আহিছো পালো আঠা মানতে পালো
অ এতিয়া চাগে ভাত বনাবা ন ভাত বনাব লাগিব আ-
অ নাই এতিয়া
ভাত কোনে বনাই তোমালোকৰ? অ ভালে ভালেই দিয়া।
উম মানে এনে দিনত অ মোৰ বনোৱা যাই
হা
দিনত মই বনাও। দিনত মই বনাও জে এতিয়া ৰাতিকে আৰু মায়ে বনায় আৰু সেইটোৱে
ঠিকে অ ঠিকে আছে আৰু তোমাৰো ভাগৰ লাগিছে আহি অলপ ৰেষ্ট কৰা অ শুনা পাই আছো এতিয়া চাউণ্ডটো ভালে আহি আছে হেই তেতিয়া চাগে তুমি যতে আছিলা নেট- ৱৰ্কটো নাছি-
অ অ
অ আৰু এতিয়া মানে আজি কেইটা কৰিলা তুমি? আজি আজি কেইটা কৰিলা? হেল্ল' শুনিছা হেল্ল'
হেল্ল'
শুনিছা অ শুনিছা আজি কেইটা কৰিলা কেইটা মানে হেৰি টিউচন কৰিলা
পচি চাৰিটা কৰালো
অ বহুত কৰা দেখুন ৰ দিনত ন কেইঘন্টাকে কৰা তোমালোকে অ কেইঘন্টা কৰা অ অ কিন্তু আমি যোৱাহঁতে যায় ন এইটোৰ পৰা সেইটো তেনেকে অ'
পাই নি গ়িছে সেনেকে আৰু
অ হ হ এই মানে তুমি অ চাকৰিৰ দৰে হয় ৰাতিপুৱা ভাতটো খাই যোৱা তেনেকে কৰি আকৌ ইভিনিং আহিছো চাকৰিয়ে হয় মোটামুটি হয় নহয়
আহ সেইটোৱে
হা হা হা আমিও তেনেকে যাও চাকৰি দৰে হয় হা হা হা হ আৰু হৰি কি বুলি কয় আ চি কি বনাইছে
আজি এতিয়া উম দাল দি আৰু সেয়া ৰুটি
অ তাৰমানে ৰাতি তোমালোকে ৰুটি খোৱা নেকি
নাই মাৰ মানে মাৰ চুগাৰটো অকণমান হাই হৈ আছে দুয়োৰে আৰু ম আৰু দেউতাৰো গতিকে সেইকাৰণে তাহাঁতে ভাত এটা এটা টাইমে খাই আছে ত তাহতৰ লগত মইও এটা টাইমে খাওঁ মই মানে এনেও ভাত খাব ইমান ভাল নাপাওঁ সেইকাৰণে মানে কি উম সেইকাৰণে মানে ময়ো মানে খোৱাই নাই এতিয়া তিয়ে খাম আৰু
অ ঠিকে আছে দিয়াতাৰ কাৰণে আৰু কত অ অ অ আৰু কেতিয়াবা সদায় ভাত খাবও ভাল নালাগে হয়নে নহয়
আহ সেইটোৱে উম
অ মই বাৰু ভাত বনাম মই অলপ দেৰিকে বনাম মই আজি আজি হেৰি বনাম তোমাৰ এই অকমান মই মৰিচা শাক আনিছিলো অ তেনেকে মৰিচা শাক বনাম আৰু অহ উম মৰিচা মই ভাল পাওঁ ৰঙা মৰিচা পইছা অ কিন্তু বগাটো ভাল নাপাওঁ সিমান ৰঙা মৰিচা বনাম ভাত বনাম ইফালে আকৌ কিবা এটা ভাজি বনাই দিম তেনেকে উম সেয়া আৰু এ দেখিলো খাবৰ মন গ'ল কিন্তু সাধাৰণতে দিনত খাই কিন্তু মোৰ আজি খাবৰ মন গল কাৰণে লৈ আহিলো আৰু
অ আপুনি ইভিনিং গৈছিলে ওলাই
অ ইভিনিং অলপ ওলাই গৈছে ছিলো সেইটো লৈ আহিলো আৰু তেনেকে এ আহি পেলাই তোমাৰ কফি খালো তাৰ মানে গৰম কৰি মানে দোকানত নহয় ঘৰতে বনালো এ কফি খালো তো ভাতটো অলপমান লাহেকে ৰে খাম আৰু দেৰিকে আৰু বনাওঁতে বেছি সময় নালাগে তো সূতা হেৰিতে বহাই দিম তেনেকে সেইয়া আৰু মই মানে বহুত কেইবিধ নব নবনাও এখনেই বনাওঁ ভালকে তেনেকে দুপৰীয়া বনোৱা যাম
অ দুপৰীয়া চাগে ভালকে বনোৱা যায়
অঁ ৰাতি তেনেকে আৰু মাছ মাংস থাকিলেও
মই সাধাৰণতে দিনত বনাওঁ
আৰু তোমালোকে কেইটাত ৱাহ
মোৰতো শুতে টাইম লাগে মোৰ মানে ধৰক বাৰটা বাজিয়ে যায় প্ৰায় কিহয় এই তাৰে পিছদিনা হাঁ খন বনাই লওঁ ন আগদিনাতে মৰ। আকৌ পে মানে ধৰক চবৰে গাৰ্জেনবোৰক লৈও মই মেছেজটো দি থওঁ যে পিচদিনা কিমান-কিমান টাইমত যাম। আৰু কোনোবাই ধৰক আকৌ, অ। মই বেলেগ-বেলেগ হাৰত ও যাও। মানে টাইম নিমি মিলাই কিনে আৰু এতিয়া চেতটা শনিবাৰ আৰু ৰবিবাৰৰ মানে মই আগতে ইমান নাৰাখিছিলো এ আমাকো ৰেষ্ট লাগে ন। জিৰণি লাগে। সেইকাৰণে মানে নাৰ দিছিলো এতিয়া কি হ'ল মানে উপায় নাই। মিলাব লগা হৈ যায়। এতিয়া এ মোৰ মানে মদঘৰীয়াৰ যিটো টিউচন আছিলে তেওঁলোক কৰো হেৰি হৈছে কি বুলি কয় উম, ল'ৰাটো বহুত বেমাৰ হৈ আছে। গতিকে সিহঁতৰ তাতো মই যোৱাই নাই। এতিয়া আকৌ যদি বাই চান্স কালি ফোন কৰে, তেতিয়া আকৌ মই মিলাব লাগিব সেইকাৰণে এটা শ্লত খালি থৈ দিছো আৰু সেনেকে মিলাই লও সেইকাৰণে মানে অ
আৰু তুমি কি ঘৰৰ এই হেৰি চিৰি কাটিব লাগে যে? কুৱেশন পেপাৰ ঘৰত লৈ আহা?
কাৰ কাৰণে?
মানে কুৱেশন পেপাৰ কাটিবৰ
নাই নানো, নানো। অ মা মই সেইবোৰ যে মানে ঘৰত প্ৰেচাৰ নান মই এ
মোৰ আগতে আনি মই একদম ধাৰ চব বহি পেলাই হেৰি কৰি লও, মূৰতো গৰম হৈ যা
অ মোৰতো গৰম উঠি যায় মানে তাতেও অলৰেডি সিহঁতৰ খিং খিং পিমং খাই। থকাই যায় আকৌ বোলে। ঘৰত সেইবোৰ সেইদিনা মোক এটা গাৰ্জেনে কৈছিল। তুমি নহলে বহী কেইটা লৈ যোৱা নটছ খিনি বনাই আনি দি দিবা মই চাওক মোৰ মানে ক'তো মোৰতো জীৱন টো মানে আছে ন গতিকেও
উম হম ন ঘৰতে তোমাৰ পাৰ্চনেল বোলা বস্তু একো নাই নেকি কিবা।
হে আছে ন গতিকে আপোনালোকৰ টিউচনত টাইমত মই যিটো টাই মানে কিয় দিয়ে জানে সিহঁতও বদমাছ আছে। কি কৰে মানে সেইটো দি দিয়াৰ পিছত টিউশনৰ টাইম খিনি। তাহাটক মই এতিয়া নোট খিনি লিখাব নালাগিল। অ ভাবকচোন তাহাতে মানে বেলেগ।
এ মোকো থাকে মোৰ এজন লগৰ ছোৱালীয়ে কৰে তাই মোক কৈ থাকে চোৱাচোন তাই স কাৰণ ফ্লেট ওচৰত মানে পঢ়াটো মানে ফ্ৰণ্টে ফ্ৰ তেওঁ বেলেগ ত নহয়, তাৰ মানে এনেই নামত? তিন তিন দিন পঢ়াই কিন্তু এনেকে আকৌ আহি কয় কি হেৰি বোলে কালি বোলে একজাম আছে অলপ চাই দিয়ক না তাই কৈছে মই আৰু নকৰো দে মোক সদায় তাই কৈ থাকে।
অ সেইটোৱে মানে সেনেকুৱা কৰে উম মানে সিহঁতে ভাবে যে তহঁতে নোটচ খিনি বনাই আনি দে তেতিয়া তহঁত ক্লাছৰ টাইমত তাহাঁতক মুখ চহাৰে। মুখস্থ এঘণ্টাত কোনো কষ্ট কৰিব নোৱাৰে। তোমালোকে ৰাতি অ চাবই লাগিব তোমালোকে ৰাতি ঘৰত তোমালোকে ঘৰত নাচালে চবখিনি ৰেডিমেড ইমান ৰেডিমেডটো কোনো নাপায়। অ মই ধৰক সমক য দি আহো তেতিয়া মানে মাহতে বেয়া পায় মই আপোনালোকে বেয়া পালে মানে কি জানে আপোননালোকে বেয়া পাব পাৰে কিন্তু সিহঁতে যদি মোৰ হ হোমৱৰ্ক নকৰে বা স্কুলৰ হমৱৰ্কিনিতো ময়ে কৰাই দিওঁতাহাঁত ত মোৰ হোমৰ্ক খিনিও যদি সিহঁত নকৰে তেতিয়াহলে সিহতে শিকিব কি এক্জামত লিখিব যাব নেকি অকল সিহঁতে পাক্টিছ নকৰেই তেতিয়াহলে কতনো পাৰিব ন সিহঁতৰ সেইকাৰণে মানে মোৰ খংত মানে াছত কছে যে চাওক মই টিউচনত আহিয়ে লিখি যি লিখোঁ মই ঘৰত আকদমেই নিলিখো মানে মই ো আৰু মোৰো এটা পাৰ্চনেল লাইফ থাকে ন ঘৰত যাই কিনে কেতিয়াবা বাৰ্থডে থাকে কিবা থাকে ক'ৰবাত যাব লগা থাকে মই সেইবোৰ আকৌ লিখি বহি থাকিম নেকি হাৰে মই কৈছো হাৰে মই নিজৰ টাইমতো মই নিজে বনাইছিলো মই নিজেই টিউচন লোৱা নাছিলো আৰু এতিয়া মই লকি থিকিম মই ওলাই দিয়ে সিহঁতক উম সিহতক ওলাই
মোৰ লগৰজনীয়ে খঙতে শেষত এৰি দিলে হ হ তাই সদায় মোক কৈ থাকে
উ উট খ উপায় নাই ক'ব নোৱাৰো গালি দিব নোৱাৰো কেতিয়াবা মাক যদি ধৰা চাইডত যায় বা হেৰি যায় দিওঁ এতিয়া ঠিকছে কব এটা খং উঠি যায় মোৰ এইবোৰ কাম কৰি থাকিলে হাতত হলেও মই দিওঁ
ডাঙৰ বিলাকে অলপ বুজে বেছি সৰু ল আৰু দিগদাৰ হয়নে
অ সৰু হলে আৰু দিগদাৰ কিন্তু ষ্টুডেন্টটো যিজনী মানে যিটো ষ্টুডেন্টৰ মাকে কৈছে আৰু ষ্টুডেন্টটো ইমান ফুলা ভালা তাক যদি মই কওঁ অ তুমি কিয় নাই কৰা সি মোৰ মুখৰ ফালে এনে আই থাকিব মানে ইমান দুখ াগে ম তাক দেখি মাকে মানে এনি টাইম মাকে মানে খঙতে থাকে আহিব এটা মানে মই ধৰক তাক ক তুমি কিয় কৰা নাই তুমি। কৰে মই সেনেকে কবহে পাওঁ মাকে বা ঘৰত আছে বাথৰুমত আছে য'ৰে পৰা এ ঠাঁচকে এটা চৰ মাৰি থৈ
অ-অ এইটো বেয়া কথা।
ই মানে মাকক বেছি ভয় কৰে। আৰু সি মোৰ ফালে সেইকাৰণে এনেকুৱাকে চাই। বহুত মানে দুখ ভৰি আছে। তাই জীৱন মোৰ লাষ্টত বেয়াও লাগে। মই বোলে হয়তো সিহঁতে আচলতে স্কুলৰ পৰা বহুত প্ৰেচাৰ পায় দেই, আজিকালি
উম, হয় দিয়া স্কুলৰ বেগ বিলাক ইমান ওজন কি
অ-অ সেইটো ওজনৰ সেৱা কৰিলে চাগে। কমালে চাগে কিবা ক্লাছ ফাইভলৈকে হা কেজি হে নিব পাৰিব নেকি সেনেক অ সেইদিনা এখন লিষ্ট চলাইছিলে।